হেল্ল' কি খবৰ তোমাৰ?
ভাল তোৰ কি খবৰ।
অ ভালে কি কৰি আছো এতিয়া।
মই এই বহি আছো। আজি মানে কলেজত অসমৰ সংস্কৃতিৰ বিষয়ে আলোচনা হৈছিল। সেইবাবেই ভাবিলো তোমাৰ লগত অলপ কথা পাতো।
অ দ ঠিকেই সেই অসমৰ সংস্কৃতি কিন্তু আমাৰ বহুত চহকী দেই। অসমৰ চহ কি সম্পদ। সম্পদটো বহুত ভাল লগা কিন্তু। তেনে সম্পদ আমাৰ ক'তো নাই বুলি ক'ব পাৰা আৰু তুমি। তাতে বহুতো ধৰণৰ ভাল লগা বস্তু আছে তোমাৰ। আৰু আটাইতকৈ বিশেষ ভালৰ কথাটো হ'ল আমাৰ। অসমৰ এই উৎসৱ বিলাক হয় ন সেইবোৰে। বহুত ভাল লগা আৰু। আৰু সেইবোৰ বহুত বৈচিত্ৰময়ো হয়। তুমি দেখিব পাৰা কিন্তু।
তোমাৰ মতে অসমীয়া সংস্কৃতিৰ বিশেষত্বটো কি
অসমীয়া সংস্কৃতিৰ বিশেষত্বটো তোমাৰ হেৰি বিহু বিলাক। তাৰে পিছত তেখেতৰ কিব বা তোমাৰ হেৰি যেতিয়া থাকে ন ট্ৰেডিশন কালচাৰ বিলাক, ৰীতি-নীতিবোৰ। সেইবোৰে বহুত ভাল লগা আৰু এইবোৰ। আমাৰ অসমৰ বাহিৰে আৰু ক'তো নাই যেনেকুৱা তোমাৰ কঙালী বিহুৰ কথা ক'ব পাৰা তুমি। কঙালী বিহু বিহুৰ কথাও ক'ব পাৰা তাৰ তাৰপিছত তুমি আমাৰ জামা আমাৰ জামা কাপোৰৰ কথা ক'ব পাৰা যেনেকা তোমাৰ মেখেলা-চাদৰ। তাৰপিছত ধুতি এইবোৰ।
ইয়াৰ সৰালতে অতিথি সৎকাৰ আৰু সকলোকে সন্মান কৰাৰ পৰম্পৰা ন।
অঁ এইবোৰে।
মানে আমিতো মানে অতিথিক বহুত মৰমৰে আদৰো আহা আদৰ কৰো আমি। আৰু উৎসৱ বোৰো মানে বহুত ধুনীয়া বিশেষকৈ বিহু যিটো কলা তুমি।
অঁ।
সকলো মানে সকলো এইটো অঁ চব ধৰণৰ মানুহ লৈ আনে একে লগত।
সকলো অ সকলো আমাৰ যিখিনি কালচাৰ স্বপ্ন কিয় আমাৰ। অ বেলেগ বেলেগ হ'ব পাৰে কিন্তু চব মানুহক একেলগে লগ কৰে আৰু এইটো।
অঁ মানে সৰুৰ পৰা ডাঙৰলে মানে চবেই একে লগত মিলি কেনে আনন্দ কৰে।
আৰু এটা বহুত ভাল লগা কথাটো হ'ল আমাৰ ইয়াৰে যিবিলাক খাৱা বোৰ হয় ন খাদ্যবোৰ যেনে আমাৰ পিঠা, লাৰু এইবোৰ বহুত ভাল লগা আৰু বহুত সোৱাদো হয় সেইবোৰৰ
আৰু আমাৰ বিহু যেনেকুৱা তোমাৰ যিবোৰ গান বিলাক বজায় ন
অঁ।
সেইবোৰো বহুত ভাল লগা আৰু তোমাৰ আমাৰ নামঘৰলৈ যিবিলাক কীৰ্ত্তন বিলাক হয় কীৰ্তন হয়। সেইবিলাক আমাৰ শংকৰদেৱ আৰু মাধৱদেৱে লিখা কীৰ্তন বিলাক। সেইবোৰো বহুত ভাল লগা শুনিবলৈ। মই সেইকাৰণে মই প্ৰায় যাও আমাৰ নমো নামঘৰলৈ। একদম কৰিবলৈ ভাল লাগে এইবোৰ মনটো উৎফুল্লিত হৈ যায়। তুমি যোৱানে কেতিয়াবা যোৱা নে নামঘৰত?
হেল্ল?
হেল্ল।
অঁ মানে মোৰ এই কাৰেণ্ট গুচি গ'ল ন। কাৰেণ্ট গুচি গ'ল ৱাইফ ফাই দি চলে ফোনটো। সেইকাৰণে মানে আ আটকাই গৈছিল।
অসুবি হৈছিল নেকি? কাৰেন্ট ৰ কাৰণে নেটৰ প্ৰব্লেম হয় নেকি বাৰু?
অঁ মানে মোৰ ৱাইফাই দি চলে ন।
আচ্ছা।
সেইকাৰণে। এই গৰমত কাৰেণ্ট খালি অকল কাৰেণ্টে যায় কাৰেণ্টে যায় খালি।
তুমি নেট নভৰোৱা নেকি তুমি?
অঁ মই ভৰো। মানে ৱাইফাই দি মানে বেছি কাম কৰো আৰু।
আচ্ছা ঘৰতে এইবোৰ কাম কৰা মানে ন।
তাৰপিছত তুমি কি কৈ আছিলা অসমীয়া পৰম্পৰাগত সেইবিলাক
এইবোৰ তোমাৰা আমাৰ অসমীয়াত যিবিলাক নাচবোৰ, গানবোৰ হয় ন সেইবোৰৰ কথাই কৈ আছিলো বাৰু। সেইবোৰ বহুত ভাল লগা যেনেকৈ আমাৰ জুবিন দাৰ গানবোৰ হয় আমাৰ বিহুত আমাৰ আগতে আছিল তোমাৰ ভূপেন হাজৰিকা ডাঙৰীয়া দেৱ তেখেতৰ গান বোৰ বহুত ভাল লগা আছিল। বহুত ভাল লাগিছিলে তেখেতৰ আমাৰ অসমীয়া সাহিত্য ভঁৰালিক পুৰা চহকী কৰি থৈ গৈছে আৰু সেইবোৰ আমাৰ বিশ্ব জ গতটো আমাৰ অসমীয়া ভাষাটো লৈ গৈছ ন। এইবোৰ মই যেতিয়া চাওঁ ন ইউটিউবত বা ক'ৰবাত চাই কিনে বহুত। মনটো আনন্দিত হৈ যায় আৰু
মোৰটো এই মুগা মুগা বা পাত পাতৰ সেই মেখেলা চাদৰ পিন্ধিবলে বহুত ধুনীয়া লাগে এ
উম মেখেলা আচ্ছা এতিয়া মোৰো কিন্তু হেৰী ধুতি পাঞ্জাৱী টো আছে ন এইবোৰ যিবিলাক হেৰী দি বনাই মানে এইবিলাক পিন্ধি কেনে বহুত মানে ইমান কমফৰ্টেবুল লাগে ন বহুত ভাল লাগে আৰু
অ অ আৰু খাৱাৰটো আমাৰ মানে মাছৰ টেঙা আৰু পিঠা এইবিলাকো বহুত প্ৰিয়
সেইটো টো
তোমাৰ তোমাৰ কোনটো কোনটো পি পিঠা বেছি ভাল লাগে
এই কিবা বগা পিঠা যিটো হয় ন কিবা চাউলে দি যে বনাই
অ
বাঁহৰ যি সোমাই কিনে সেইটো পিঠা মোৰ চবতকে ভাল লগা আৰু আমাৰ অসমতটো হেৰিও আছে ন চাহ বাগিচাও আছে চাহ বাগিচা আমাৰ অ
এইটো আমাৰ আমাৰ অসমৰ ওপৰত বেলেগ বেলেগ বিদেশতো মানে এইটো এক্সপৰ্ট হৈ থাকে আমাৰ অসম
অ মই জানো এইটো এইটো ক আমাৰ অসমত ক'ত ক'ত আছে তুমি জানানে বাৰু চাহ বাগিচা বিলাক ক'ত ক'ত আছে মই জনাত মানে হেৰি ঢেকিয়াজুৰিত চাইছিলোঁ তাৰ পিছত আহ লখিমপুৰ চাইছিলোঁ মই যেতিয়া গৈছিলোঁ আৰু এইবোৰ চাইছিলোঁ আৰু জানা নেকি তুমি আৰু ক'ত ক'ত আছে? দাৰ্জিলিঙতো আছে বাৰু শুনিছিলোঁ
চাহ বাগিছা চাহ বাগিছাটো মই মানে তেনেকে কুৱা মানে যোৱা নাই মই তেনেকুৱা জাগাত
যোৱা নাই ন। মই গৈছিলোঁ বাৰু লখিমপুৰলৈ গৈছিলোঁ ঢেকিয়াজুলিলৈ গৈছিলোঁ তাৰপিছত হেৰী দাৰ্জিলিঙলৈয়ো গৈছিলোঁ। দাৰ্জিলিঙত দৃশ্যবোৰ বহুত মন লগা দেই মৰম লগা বহুত কাৰণ তাতে পাহাৰো আছে ন
অ এই চাহটো মানে চাহ বাগিছা বিলাক মানে পাহাৰ পাহাৰবোৰতে হয় মই শুনিছোঁ মানে পাহাৰ য য'তে পাহাৰ আছে এইটো আমাৰ নৰ্থ ইষ্ট চাইডতে এই চাহ বাগিচা বিলাক হয় আৰু বেলেগ মানে ৱেষ্ট চাইড বা চাউঠ চাইড সেইটো চাইডত মানে চাহ বাগিচা পোৱা নাযায়
আৰু তুমি কি ভাবা আমাৰ ভৱিষ্যত প্ৰজন্মই সেইবোৰ কালচাৰৰ বিষয়ে জানিব নে? অসমৰ আ যিবিলাক কালচাৰ আছিল আগতে
সেইটো অ জানিব আমিয়ে মানে এইবিলাক চব ইয়ে কৰিব লাগিব যাতে তেওঁলোক ইহঁতে জানে আমাৰ কালচাৰ টো ট্ৰেডিচন টো আমিয়ে যদি আগবাঢ়ি না না নলও তেনে তেনেহলেটো ইহঁতে মানে নাজানিব
এইটোয়ে ভাবিছোঁ মই ৰবা তেখেতক জনাব লাগিব তেখেতক নাজানিলে আমাৰ সংস্কৃতিটো হেৰাই যাব ন অ এইটো হেৰাবটো দিব নোৱাৰিম ন আমি এনেকুৱা চহকী আৰু ক'তো নাই সেইটোৱে আমাৰ অসমৰ বিশেষতা আৰু আমাৰ অসমত যে যেনেকুৱা তোমাৰ এশিঙীয়া গড় আছে হয় নহয় আৰু মানুহক জাপি দিয়া হয় সন্মানৰ বাবেই সেইবোৰতো ক'তো দিয়া নহয় দেখাও নাযায় ন
অসমৰ গামোচা খিনিও ত বহুত মানে এইটো মানে সন্মান জনোৱাৰ কাৰণে কেতিয়াবা প মানে চব বহুত ডাঙৰ ডাঙৰ মানুহ বিলাকত দিয়ে
সেইবোৰতো দিয়ে তোমাৰ বহুত ভাল লগা কথাতটো কি আছিলে নো।
আমাৰ অসমৰ যিবিলাক যিবিলাক আছে সংস্কৃতি এইবোৰ চবতকে ভাল লগা। বস্তুটো বা কথাটো কোনটো তোমাৰ বাবে।
এই অ অসমীয়া মানুহ যে আমাৰ। আদৰ সংস্কাৰ যে যিটো কৰে। সেইটো আমাৰ চবতছে মানে বেছি ভাল লাগে।
চবচে বেছি এইটো ভাল লাগে নেকি।
হয়
মই কিন্তু তাৰ বাহিৰত যৱল মানে সংস্কাৰ দিয়ে আৰু আচাৰ আচৰণ বিলাক। তেখেতে যিবোৰ কৰে ন। মোৰতো সেইটো ভাল লাগে আচাৰ আচাৰন বিলাক কথা বতৰা বিলাক। বহুত ধুনীয়া তাকে ত
অসম অসমৰ অসমীয়া গহনা
অ তুমি গহনা পিন্ধিছিলা নেকি বাৰু পিন্ধিছিলা নেকি? এইবোৰ যিহেদি বনাই ন এইবোৰ মই চাইছিলো মানে। বহুত কষ্টকে বনায় কিন্তু।
হয় নেকি?
হয় আৰু মুগাৰ যিবিলাক মুগাৰ কাপোৰ যিবিলাক হয় ন তেখেতে বহুত। মানে কিবা বাঁহেদি কিবা খানি খানি কিনে সেইবোৰ মানে বহুত কষ্টৰে বনাই মোটামুটি- তেখেতৰ পাঁচ ছয় মাহ লাগি যায় এটা কাপোৰ বনোৱাতে বহুত টাইম লাগে মানে হয়।
এইটো জানা নাছিলো মই।
এইবোৰ বহুত মানে হব লগা বহুত কষ্টকৰ হয়। তোমাৰ সেই সেইবোৰ জামাৰ যিবিলাক কাপোৰ জামাৰ বিলাক এইবোৰ তুমি পিন্ধিবলৈ ভাল পোৱা নেকি?
অ ভাল পাও ভাল পাও মই বহুত ভাল পাওঁ। মুগা গামচা এইবিলাক পিন্ধিব পিন্ধি কাৰণে। আৰু মানে মই ভাবো যে মানে নতুন প্ৰজন্মই এই নিজৰ ভাষা সংস্কৃতি আৰু পৰম্পৰাক সন্মান কৰা উচিত বহুত বহুত দৰকাৰ সেইটো মানে অসমীয়া সংস্কৃতিক জীয়াই ৰখাতোৱে বহুত দৰকাৰ।
সেইটোয়েতো আৰু তোমাৰ তাত আজি বৰষুণ হৈছিল নেকি বাৰু।
বৰষুণ দিয়া নাই আমাৰ তাতে এই কালি দিছিল ৰাতি তাৰপিছত তোৰ আৰু গ'ল অলপ দি কেনে আৰু নহ'ল।
আমাৰ ইয়াতে কালি হৈছিল বহুত জোৰকে হৈছিল কিন্তু এতিয়া বাৰু আৰু নাই।
বৰষুণটো
তুমি কেতিয়াবা তুমি কেতিয়াবা হ কৃতিক অনুষ্ঠান অংশগ্ৰহণ কৰিছা নে নেকি?
সাংস্কৃতিক অনুষ্ঠান আমাৰ অসমত ন মই কৰিছো মই দুই তিনিবাৰ কৰিছো। দুইদিনাৰ কৰিছো সেইকাৰণে কব পাৰিছো ন।
মই মই যেতিয়া স্কুলত পঢ়িছিলো সৰু থাকোতে তেতিয়া মই গান গাইছিলো। চ দে
গান গাইছিলা ন
অ সেই অভিজ্ঞতাবোৰ মানে এতিয়াও মনত আছে মোৰ।
কোনটো গানৰ চবতকে ভাল লগা।
মই ইয়াতে বিহু গানে গাইছিলো।
বিহুৱান ন?
মোৰ মতে মানে নিজৰ সংস্কৃতি জানিলো জানিলে নিজৰ পৰিচয় ভালদৰে বুজিব পাৰে।
অ আমাৰতো ইমান কাৰেণ্ট যোৱা নাছিল কিন্তু এইমাত্ৰ কাৰেণ্টটো গ'ল ম গৰম লাগি আছে ন।
অ মোৰ আহি গ'ল আৰু। মোৰো গৈছিল কাৰেণ্ট নাছিল এতিয়া আহি গ'ল।
দিয়া ঠিকে আছে দিয়া তোমা লগত কথা পাতি ভালে লাগিল দিয়া।
ঠিকে আছে আমি কেতিয়াবা আমাৰ এনেকে সস্কৃতিক বিষ হয় আৰু আৰু জানিম কেতিয়াবা।
অ দিয়া।
ঠিক আছে অ।